হেল্ল'
অ' কি কৰি আছ।
এনে বহি আছোঁ‌। তই?
মই এ এনেই আছো ৰ দেই ৰ
আত্ছা বাকি খবৰ খাতি। খবৰ খাতি কেনেকুৱা?
খবৰ খাতি ভালেইৰে ততো নলয়।
পাহৰিয়ে যাওঁ‌। মই পাহৰি যাওঁ‌ উ ম টাইমে নাপ পাওঁ যে কলেজৰ পৰা আকৌ প্ৰেক্টিছ
অ' তাই কেণ্ড ক্লাছ কেনেকৈ চলি আছে।
এ ভালে চলি আছে।
অ' তাইকেণ্ড কি ত ব্লেক বেলা নেকি?
বেলেগ বেলগ নহয়
বেল
য়্ল'ৱান য়্ল'ৱান আৰে মই তোমাৰ নহয় য়্ল'ৱান তাৰ পিছত ত গ্ৰীণ থাকে মেইন কেছ মই তোমাৰ এক বছৰ এক বছৰ আৰু আধা বছৰ চৰহে তোমাৰ মানে গেপ দি দিছিলো মানে ডেৰ বছৰ অ গেপ দি দিছিলো মই মানে গ্ৰীণ পাৰ হৈ গ'লো হয় মই এতিয়ালৈকে ব্লুত থাকিলো হয় ব্লু ৱান
হয় এই তাকে মই ভাইটিক শিকাম বুলি ভাবিছোঁ মানে
আত্ছা ভাল এইটো চাৰটিফিকেট চাৰটিফিকেট চাৰটিফিকেট ক্ৰিকেট বোৰো থাকিলে ভাল।
অ অ সেইটোৱে
গৈ বহুত হেৰি হয়
হেল্প কৰে আৰু ধৰ ন
অ হেল্প কৰে কিন্তু মই মানে কি বা মাথাত মানে হেৰি হৈছিলে মানে এৰি দিছিলো মানে পুৰা এৰি দিছিলো তাৰ পিছত আকৌ মানে ইমান হেৰি কৰা নাই আকৌ ফাৰ্ষ্ট ইয়েৰত যেতিয়া আহিলো তেতিয়া আকৌ কম্পিউটাৰ ক্লাছ লৈ ললো মই তেতিয়া সময়ে পোৱা নাই বলে তাৰ পাছত আকৌ টুৱেল্ভত যেতিয়া আহিলো তাৰপিছত আকৌ জইন কৰি ললো মই
ঠিকে আছে ঠিকে আছে পিছে অ ঠিকে আছে তেন্তে পৰা কম্পেলেত যাব বেলক বেল হৈ যাব আৰু
অঁ অঁ
খাব পাৰিবি ধৰা
অ অ এতিয়াতো শিকাই থাকিলোও হয় যদি নেৰিলো হয় ন তেতিয়া
অ তেতিয়া পাৰিল তই নিজৰ এখন হেৰিয়ে খুল লবি আৰু স্কুল
অ ক্লাব এটা খুলিম বুলি ভাবিছো আগত গৈ
অঁ আকলৈ সেইটোৱটো পিছতো এক্সপেঞ্চ হৈ যাব ন তোৰ তই জানিবিই চব শিকাব পাৰিবি সৰুৰ পৰাইতো ডাঙৰ হ'ব বস্তুটো সৰুৰ পৰাই ডাঙৰ হ'ব তোৰ। উম বাকী খোৱা বোৱা
বাকী খোৱাব এতিয়া বনাই আছে টোৰ হল উম
দেৰি আছে
অ অ
কি খালা আজি
হা খানা খানা আজি চিকেন নে ক
বাহ হেভি মানে খানা
উম আজি চিকেন ব্ৰইলাৰ ব্ৰইলাৰ
অ কি বনাব ব্ৰইলাৰ কি ৰেচিপিটো কৈ দে মোকো মই বনাব পাৰিম ঘৰত
ৰেচিপি ব্ৰইলাৰ কেনেকুৱা তেল দিব তাৰপিছত পিয়াজ চিয়াজ তাৰপিছত চিকেনটো জানো জানো চিকেনটো ফ্ৰাই
ইউটিউব চাই চাই
নহয় জানো মানে মাৰ পৰা চাই চাই শিকিছো
অ ঠিকে আছে পিছলৈ এসময়ত অ
উম অ ইউটিউবৰ ইমান নেচাও মানে মানে সেইবিলাক চাওঁ ম'ম' চম' কেনেকে বনাই মানে চব বনাব জানো কিন্তু এই ভাতটো বনাবলৈ নাজানো পানী মানে
হা হা মজা চব বনাব জান কিন্তু ভাতটো বনাব নাজান ৱাহ
ভাতটো সেইটো ভাতটো বনাবলে নাজানো মানে পা
পানী জুখটো নেজান
উম পানীৰ জোখটোৱে নেজানো
এই ইজি পানী জুখটো
মই নেজানোৱে
এনেকে হাতটো এনেকে সোমীয়াই চাবি আঙুলিটো এনেকে ডুব খাইছে নাই অকণমান মাজৰ আঙলিটোৰ লৈকে ইজি ইজি এদিন আমাৰ ঘৰৰ ফালে আহিলে তোক শিকাই দিম দে
ঠিক আছে হ'ব
অ পিছে ঘূৰা ফূৰা কৰা নাই ঘূৰা ফূৰা কৰা নাই উম
না কৰিছো ইমান কৰা নাই আৰু একেবাৰে জুলাইত যাম আৰু
অ তহঁতৰ ফালে গৰম কেনেকুৱা এতিয়া
এই বহুত দিছে আজিতো কিমান থাৰ্টি ওৱান নে কিমান আছিলে আজি
বা বহুত গৰম ন
উম বহুত এতিয়াও মানে তেনেকোৱাই আছে পুৰা গৰম তহঁতৰ সেইফালে
আমাৰ ফালে গৰম আছে, আমাৰ গৰম থাকিলে মানে এই নদী -নদী আছে ন নদীত পানী পকাটো মাৰি দিয়ে যে ধুনীয়া লাগে, তাত বহী থাকোঁ সেইফালে বহী থাকোঁগে তাত তাত বহী থাকোঁ এ নদী ওচৰত ওচৰতে বোলো ওচৰতে অকনমান যাব লাগে বেছি নহয়। এক কিলোমিটাৰ নহয়।
আমাৰতো অল অ আমাৰতো অলপ দু দুৰ আছে।
অ' অ'।
হাৱা চাৱা ইমান নাহে, আহিলে এইফালে আহিব অলপ বাচ।
অ', এই এতিয়া- এতিয়াতে জুনতে ইমান গৰম। জুলাই লৈ কি হব ঠিকে নাই।
অ জুলাইতো- ক'ৰবাত চাগে ঠাণ্ডা- চাণ্ডা জাগাত একদম যাব যাবলে মন আছে মোৰটো
অ সেইটোৱে। মই যাম চাগে ৰ ফুৰিব হেত অ সিফালে যাব লাগিব শ্বিলং, অৰুণাচল এনেকে যাব লাগিব। ছিকিমতটো বৰফে পৰে। ছিকিমতটো বৰফ পৰি আছে বোলে এতিয়াও।
হা
ছিকিমত বৰফ পৰি আছে হ'বলা এতিয়াও।
বাহ।
মই সেইদিনা ভিডিঅ' এটা পাইছিলো। পৰি আছে বোলা।
আচ্ছা।
মানে এইবিলাক চব মানুহৰ কাৰণে হৈছে বুজিছ। ডিফৰেষ্টচন কৰি আছে আৰু। ইমান গছ গছনি কাটিছে, ক'ত নহব কচোন।
সেইটোৱেইটো। উম।
আচলতে পপুলেশ্যনো বাঢ়ি গৈছে ন, এইতো কি দোষ দিবি তই কচোন? পপুলেশ্যনৰ কাৰণেও হৈছে। জনসংখ্যাও ইমান বাঢ়ি গৈছে। তাকে মানে এতিয়া কেম্প এটা কৰিম বুলি ভাবিছোঁ। বুজিছ? কেম্পটো তই জইন দিবি নেকি?
কেতিয়া বাৰু?
কেম্পটো কি হয়? সেইটো সুধি ল ফাৰ্ষ্ট?
কিহৰ কেম্প মানে?
এইটো আমাৰ যে সুৰাপা - সুৰামক্ত সুৰামুক্ত কেম্প।
মানে বুজা নাই।
প্ৰচেষ্টা কৰিম বুলি ভাবিছোঁ। বুজিছ এই সুৰামুক্ত কৰিম। মানে এইবিলাক যে ড্ৰাগছ চাগছ্‌। তাৰপিছত মদ ভাং খাই যে এই বিলাক। সেইবিলাক মানে বন্ধ কৰাম বুলি ভাবি আছোঁ। বন্ধ মানে বন্ধটো আমিতো টো এইটো কৰাব নোৱাৰোঁ। হয় নাই? বাট মানে ধৰ আমি হেৰি কৰিম বুলি ভাবি আছোঁ। তইটো যে। তোৰ মানে এইজৰ এজ লিমিটটো অক ব- পঠাই দিম বুলি ভাবিছোঁ এটা মানে টুৱেণ্টি থ্ৰী কৰিম বুলি ভাবিছোঁ। এতিয়াতো ওঠৰ বছৰ দিয়ে ন বস্তুবিলাক মানে ড্ৰিংক চিংটো ওঠৰ বছৰ। হয় লিগেল বুলি কয় বাট আমি সেইটো ইলিগেল। কৰাম বুলি ভাবি আছোঁ। মানে ত্ৰিশ টকা দিবলে দি আছোঁ। কাৰণ মানে এতিয়া বহুত এক্সিডেণ্ট কৰি আছেঁ বহুত সৰু সৰু পোৱালিবিলাকে। এইবিলাক খাই কৰি চলাই তাৰপিছত এক্সিডেণ্ট মাৰে আৰু সিহঁতৰ নিজৰ লাইফটো বৰবাদ কৰে কৰে এতিয়া বেলেগৰ লাইফটো বৰবাদ কৰিলে ন। সেইটো কাৰণে।
এটা চাৰিআলিত এটা আছে। এ একদম পুৰা। তাত মানে কিমান মানে ল'ৰা মৰিলে?
অ সেইটোৱে আৰু কি? ক'বি আৰু কচোন এতিয়া। মানে পৰিয়ালবিলাক ধ্বংস হৈ আছে ন ইমান সৰু সৰু পোৱালী বিলাক বৰবাদ হৈ গৈছে সেইকাৰণে মানে আমি কেম্পেইনিং কৰিম। যে টুৱেণ্টি থ্ৰী পা। এলাও কৰিব লাগিব বস্তুটো।
আত্ছা।
পাই কৰিব লাগিব সেইটো কাৰণে তই পোৱালী ছোৱালী গোটাব পাৰিবিঅ নেকি অ তোক কৈছোঁ সেইকাৰণে পোৱালী ছোৱালী গোটাব পাৰিবি আমাৰ মানে টোটেল থাউজেণ্ড টা পোৱালী লাগে বুজিছোঁ এতিয়া আমাৰ আটখো মান হয় আছে সেইকাৰণে এতিয়া পোৱালী সৰকে। কে লাগিব নওঁ আমাক। কিবা এটা দাবী মানিব হ'লে ধৰ। পোৱালি ধেৰ লাগিব হয়। নাই
উম ধেৰ লাগিব সেইটোয়েতো।
আৰু এটা কথা ভাবিছোঁ মানে। আমি ই মানে এটা এনেকৈ দল টাইপৰ বনাম। পিছে পোৱালীবিলাক সৰু সৰু বিলাকৰ ৰেপ কেছ। ‌ কি হৈছে দেখিছোঁ।
অ অ অ এই চাডেনলি চাডেনলি হৈছে ন এইফালে।
অ সৰু সৰু পোৱালি। সেইটোৱে আৰু আমি এটা হেৰি কৰিম যে চবে যাতে টাইকানটো নিজৰ প্ৰটেকশ্যনৰ কাৰণে শিকায়। পোৱালীবিলাকক আমি সেইটো ক'ম, তাইক টাইকোৱানডো শুদ্ধ মিশ মাৰছেলাআৰ্ট জি শিকায় আৰু। বা নিজৰ চেফটিৰন কাৰণে কিবা এটা শিকাব কাৰণে কম।
সেইটোৱেটো চেল্ফ ডিফেন্স আজি ন না একদম চেল্ফ ডিফেন্স লাগেই এইটো জেনেৰেশ্যন একদম লাগেই আৰু, নিজৰ কাৰণে নিজে যদি বাচি নাথাকো তেতিয়াাহ'লে আৰু কোনে বচাবলৈ আহিব।
ইমানখিন পোৱালি থাউেণ্ টা। পোৱালি থাউজেণ্ডটা পোৱালি আমাৰ ধৰ নিজৰ এৰিয়াত টো কথা কৈছো বেলেগতো আমিটো প্ৰচাৰ কৰিম বস্তুটো লাহে লাহে বাট নিজৰ এৰিয়াত ধৰ যিমান কেইখন স্কুল আছে। ইমান পাল পাল হিচাপ মানে এদিন এদিনকে এনে বহি থাকিম কেলে চাৰি পাঁচটা পোৱালি ধৰ। যাতে চেফলি ছোৱালী বিলাক পঢ়ি ও পোৱাবিলাক ওলাই আহিব পাৰে গাৰ্জেনছৰ লগত আৰু গাৰ্জেঞ্চৰ তে ইমানটো হেৰি কৰি যাতে গাৰ্জেনছে পোৱালিকেইটাক কেতিয়াও এৰি নিদিয়ে অকলশৰীয়া কে। বুজিলি?
অ ভালে আছে তেতিয়া হলেতো
বহুত বেয়া হৈ গৈছে এতিয়া জেনেৰেচন। হয় নাই কাৰণ এতিয়া ধৰ সৰু সৰু পোৱালবিলাকৰ যে লাইফ এনেকে এনেকে মাৰি পেলাই কেনেকে হ'ব কচোন?
সেইটোৱেইটো।
সেইকাৰণে কেম্পেইনিংটো আমি ষ্টাৰ্ট দিম বুলি ভাবিছো তই কেম্পেইনটো খালি পোৱালি গোটা যিমান পাৰ।
ঠিক আছে।
বুজিছ কাৰণ আমাৰ অ চচাইটিখন আমাৰ, এতিয়া বহুত বেয়া হৈ গৈছে। যি জেনেৰেশ্যন চলি আছে এতিয়াই এনেকুৱা পিছলৈ কি হব ঠিক নাই আৰু।
কলে তো ডাইৰেক্ট চিধা চিধি মানুহ কাটিব চাগে।
যি দেখিছ ন সৰু সৰু পোৱালি বিলাক তেনেকোৱা হৈছে বুইছেনে। বেছি ডাঙৰ নহয় এঘাৰ বছৰ বাৰ বছৰ, সিহঁত পোৱালি বিলাকে বদমাছ আছে। এঘাৰ বাৰ পোন্ধৰ এনেকা বোৰ চব পো পোৱালি বিলাকে বদমাচ হৈছে মানে সেইকাৰণে কৈছোঁ। সিহঁতে কৰিব লৈছে অকণি অকণি পোৱালিয়ে।
উম
সেইকাৰণে আৰু
জানে ইয়াৰ এইবিলাকৰ জেনেৰেশ্যন পোৱালী বিলাকৰ মাথাত মানে জ্ঞান জ্ঞান একোৱে নাই নেকি?
অ' ইহঁতে মানে অলপ।
মানে ভাল ভালকে মানে গাইড পোৱা নাই না মে
অ' সেইটোৱে আৰু মাক বাপেক বিলাকো এনেককা হল ন ইমানটা সাজ নহ'ল যে মাক বাপেকো মতে অলপ হেৰি কৰিব লাগে ষ্ট্ৰিক্ ল'ব লাগে। এতিয়া মানে মোবাইল। এই বিলাক হল ন সৰুতে আমি টো মোবাইল কোৱা নাছিলো। সেইকাৰণটো তেতিয়া ইমান হেৰি নহয়। বাট সিহঁতি সৰুতে মোবাইল পাই গৈছে অ'। সৰুতে মবাইল পাই গছে সৰুতে মবাইল পাইটো এইতো চা মোবাইল এইটো বেয়া বস্তু নহয় মই নকওঁ বেয়া বস্তু বুলি বাট মোবাইলটো এটা ভাল ভাল ইউজত মিলে ভাল বস্তু। তু আৰু যদি বেয়া ইউজত লয় বেয়া বস্তু ব গাৰ্জে সেইটো চকু দিব লাগিব। মোৰ মতে হয় নাই ত চব গাৰ্জেন ওপৰতে কথা গাজ যতে যদি এইটো। নিজৰ নিজৰ পোৱালিটো নিজে চম্ভালিব লাগে। মোৰ মতে আৰু যদি নিজৰ পুবালিকে দুখ নিদিয়ে হেঁতেন। বেলেক দুখ দি লাভ নাই নহয়।
লাভ নাই সেইটোয়ো উম মোবাইলতটো আজিকালি চবেই চলে সৰু পোৱালিৰ পৰা একদম ডাঙৰ চব।
অ' মোৰ মতেতটো টেন মেট্ৰিক পাছ কৰাৰ পিছত দিব লাগে অ' বেয়া বস্তু বেয়া বস্তু আছে। আমি জানো বেয়া বস্তু তো আছে তাত মানে ভালৰ কাৰনে। ইউজ কৰিব লাগে ন? মোবাইলটো কিমান বস্তু শিকিব পাৰে ন ইউটিউবৰ পৰা পায় বাট যতে বেয়া চাব নালাগে আৰু ত
আহ সেইটোতো মেইন কেচ মানে গাইড পোৱা নাই না ঘৰৰ হম।
সেইকাৰণে নে মানে? কেম্পেইনিংটো কৰিম তই অকণ গাইড মানে হেল্প অকণ কৰিবি আৰু সহযোগ দিলে ভাল লাগিব।
মই বাৰু পোৱালী ছোৱালীক গোটাম একদম তাৰপিছত মই তোক জনাম উ।
তই অত। বেয়া নাপাওঁ যিমান পাৰোঁ সিমান পোৱালী লাগে আমাক খালি হ'ব অঁ দেয়া বাৰু ন। ৰাখিছো?
অ ঠিক আছে হ'ব অ অ ঠিক আছে হ'ব অ হুম।